অ বন্ধু ভালে আছা? অ তুমি ভালে আছা। অ', মইও আছো ভালেই।
অ', অ', আজি আমি বহুত দিনৰ পিছত দেখা হ'ল আজি তোমাৰ লগত।
হয়।
আজি আমি খাদ্যৰ ওপৰত অলপ আলোচনা কৰিম বুলি ভাবিছোঁ।
অ', অ', ঠিক আছে।
উম, অহ মানে আৰু খাদ্য আমাৰ জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰয়োজন খাদ্য। আহ, খাদ্য অবিহনে জীৱন ধাৰণ কৰাটো অসম্ভৱ।
হয়। খাদ্যয় আমি খাব লাগে, আমি শৰ কৰা জাতি য় ভিটামিন জাতীয় খাদ্যয় খাব লাগে।
হয়, হয়, উম, তোমাৰ মানুহে মানে জীৱন ধাৰণ কৰিবলৈ কাম কাজ বা সুস্থ থাকিবলৈ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে। উ, কেৱল তোমাৰ শাৰীৰিক বৃদ্ধি বা মানসিক বিকাশ বা প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আদি দেহৰ বাবে পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয়, আৰু আৰু তোমাৰ যিবো ৰ খাদ্য মানে সৰ কৰা প্ৰটিন, ফচল ভিটামিন বা খনিজ লৱণ। আহ য আহ জাতীয় আৰু পানীক যদি সঠিক সঠিক থাকে তাকে মানে সুষম খাদ্য বোলে আৰু তোমাৰ।
হয়, হয়। মানে আমাৰ খাদ্য আমাৰ জীৱনৰ এক বহুত প্ৰয়োজনীয় বস্তু হয়, কাৰণ খাদ্য খাদ্য অবিহনেটো আমাৰ মানুহবোৰে কেতিয়াও জীয়াই থাকিব নোৱাৰে আৰু আমাক খাদ্যয় শক্তি দিয়ে শৰীৰ সুস্থ ৰাখে আৰু কাম কৰিবলৈ আ, সক্ষম কৰি তোলে। গতিকে আমিতো খাদ্য খাবই লাগিব আৰু কিন্তু কেৱল এ পেট ভৰাই খালেই নহয়, আমি আচলতে সুষম আহাৰ খোৱাত টো বেছি জৰুৰী হয়।
উম, উম।
কাৰণ আমাৰ এ ধৰি লোৱা মানে যি আহাৰত মানে শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো পুষ্টি উপাদান শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিতা ভিটামিন, খনিজ লৱন আৰু সঠিক পৰিমানত আমি পানী খাব লাগিব কিন্তু, পানী আমি যথেষ্ট পৰিমাণত খাব লাগিব।
উম, উম, আৰু তোমাৰ মানে যিটো আমাৰ শৰ কৰা শক্তিক দিয়ে বা প্ৰটিনে অ', শৰীৰ মানে বৃদ্ধি বা মানে কোষ মেৰামতি কৰে আৰু। বা তোমাৰ চৰ্বিয় শক্তি সঞ্চয় কৰে, আৰু শৰীৰটো মানে উ-উষ্ণ ৰাখে আৰু তোমাৰ। বা ভিটামিন অ', আৰু খনিজ ল'বনে শৰীৰক ৰোগৰ পৰা সুৰক্ষা দিয়ে।
হয়।
আৰু তোমাৰ আজাতীয় খাদ্য মানে পাচনত সহায় কৰে, আৰু পানীয়ে শৰীৰৰ সকলো কাৰ্য সঠিক ভাবে চলোৱাত সহায় কৰে।
হয় হয়। আমি আ যেনে ধৰি লোৱা ভাত, দাইল সেউজীয়া শাক শাক-পাচলি, মাছ, কণী, গাখীৰ আৰু ফল-মূল নিয়মিতভাৱে খোৱা উচিত। কিন্তু, আজিকালি মানে এনেকুৱা হৈছে কি তেল-মছলা ফাৰ্ষ্ট ফুড বা জাংক ফুড এইবোৰ আচলতে বেছিকৈ মানে কি খাব লৈছে মানুহবোৰে, কিন্তু জানাইতো এইবোৰ বেছিকৈ খালে, আমাৰ স্বাস্থ্যৰ বহুত বেছিয়ে ক্ষতি হয়। বা আমাৰ উম' ডায়বেটিছ হয়, বা উক্ত ৰক্তচাপ হয়। গতিকে আমি ফাষ্ট-ফুড বা জাংক-ফুড এইবোৰ খাব নালাগে, আচলতে। আমি ঘৰতে প্ৰস্তুত কৰা খাদ্য খাব লাগে। কাৰণ সেইবোৰ আমি বহুত মানে কি উম', পৰিস্কাৰ আৰু পুষ্টিকৰ খাদ্য খোৱাতো অধিক উপকাৰী।
উম', উম, হয় হয়। আৰু তোমাৰ মানে ধৰা আমি পুষ্টিকৰ খাদ্য মানে খাব লাগে। আৰু তাৰোপৰিও মানে পানীতোও খুব পৰিমানে খাব লাগে, আৰু তোমাৰ আমাৰ মানে এ দৈনন্দিন য'ত মানে সদায় মানে অ, আৰু ৰুটি বা ভাত, দাইল, মাছ, মাংস। কণী, গাখীৰ বা সেউজীয়া শাক-পাচলি আৰু তোমাৰ ফল-মূল যথেষ্ট পৰিমাণে আৰু বিশুদ্ধ পানী খাব লাগে। আৰু তোমাৰ শিশুসকলৰ বাবে মানে খাদ্যৰ গুৰুত্ব মানে
হয়।
শৰীৰ আৰু মগজুত দ্ৰুত বিকাশ হয়। আৰু সঠিক খাদ্য নাপায় তেন্তে শৰীৰত শাৰীৰিক আৰু মানসিক বিকাশ বা কষ্ট হ'ব পাৰে।
হয় হয়।
আৰু তোমাৰ বৃদ্ধ সকলে মানে সহজে সহজে মহা খাদ্য খাব লাগে সদায়, কাৰণ তেওঁলোকৰ ফল-মূল, শাক পাচলি দাইল, গাখীৰ ধৰা আৰু বেলেগ-বেলেগ আছে, আৰু অধিক খোৱা উচিত আৰু তেল মচলা কম খোৱা উচিত। অলপ তেওঁলোকৰ হজম শক্তিটো খুব কম, খুব কম হয় আৰু। আৰু তোমাৰ ফাষ্ট ফুড, অ' ফাষ্ট ফুড মানে সোৱাদ কিন্তু, তোমাৰ ইয়াত বহুত তেল বা নিমখ আৰু চেনি আৰু সংৰক্ষণক ধৰ থাকে। বা সঘনাই খালে স্বাস্থ্যৰ বাবে ক্ষতিও হ'ব পাৰে।
হয়, হয়।
আৰু তোমাৰ ইয়াৰ ফলত মানে বিভিন্ন ৰোগ হ'ব, ডায়বেটিছ, হৃদৰোগ আহ ৰক্তচাপ বা যকৃতৰ সমস্যা, দাঁতৰ
হয়। হয়, আমি আচলতে খাদ্য খাদ্য খোৱাৰ সময়ত ত মানে কি কিছুমান নীতি-নিয়ম মানি চলিব লাগে, কাৰণ আমি ধৰি লোৱা অ, সময়মতে আহাৰ খাব লাগে, বা খোৱাৰ আগতে আৰু পিছত হাত ভালদৰে ধুব লাগে। অ, অপৰিষ্কাৰ বাাহি খাদ্য খাব নালাগে। আৰু আমাৰ খাদ্যৰ পৰাও বহুত বেমাৰ-আজাৰ হয়। গতিকে, আমি বিশুদ্ধ হোৱাতটো জৰুৰী, বা আমি বিশুদ্ধ পানী খোৱাতটো অতি জৰুৰী, কাৰণ আমাৰ যদি তুমি দূষিত পানী খাওঁ তেতিয়া হ'লে আমাৰ বিভিন্ন ৰোগ হ'ব পাৰে, যেনে ধৰি লোৱা ডায়েৰিয়া, টাইফইড, কলেৰা, জণ্ডিছ, আদি। বহু ৰোগ মানে, কি অপৰিষ্কাৰ খাদ্য আৰু পানীৰ বাবে হয়।
অ, অ, হয়।
আমি মানে কি, পৰিস্কাৰ ভাৱে আমি খাদ্যবোৰ খাব লাগে।
হয়, হয়। আৰু মানে অ, তোমাৰ অসমীয়া মানুহে মানে, ইমান যে মছলা ভাল পায়, কাৰণ হৈছে তোমাৰ অসমৰ মানে, বহুত নদ-নদী বা বিল জলাশয় আছে, তোমাৰ। বা সেইবোৰ বাবে, মাছ সজো পোৱা যায়, আৰু বহুত দিনৰ পৰা মানে, মাছ অসমীয়া খাদ্যত হে অংগ হিচাপে ধৰি লোৱা হৈছে।
হয়, হয়।
আৰু তোমাৰ মানে, মোৰ মতে, ফল-মূল অধিক খাব লাগে, গৰম ভিটামিন খনিজ লৱণ আৰু আ, থাকে। ই ৰোগ, ই ৰোগ বা প্ৰতি ৰোগৰ মানে, ক্ষমতা বৃদ্ধি কৰে। বা সুস্থ কৰি ৰাখে, বা শৰীৰটো মানে, সতেজ কৰি ৰাখে।
হয়। আম, আজ কিন্তু আজিকালি মানে, খাদ্যৰ বহুত অ, অপচয়ও হৈছে মানে, কি ত, কিন্তু আচলতে, আমি খাদ্য অপচয় কৰিব নালাগে, কাৰণ কিছুমান এনে এনেকুৱা মানুহ আছে, যিবোৰে মানে কি, ভাত এমুঠিৰ কাৰণেও বহুত বেছিই কষ্ট কৰিবলগীয়া হয়। গতিকে, আমি খাদ্য অপচয় কৰাৰ আগত, তেওঁলোকৰ কথা এবাৰ ভাবিব লাগে। কাৰণ, তেওঁলোকেতো বহুত বেছি কষ্ট কৰিও ভাত এমুঠি নাপায়, কিন্তু আমি আৰু আনফালে খাদ্য অপচয় কৰি আছোঁ, আচলতে তেনেকুৱা কৰিব নালাগে, আৰু আমাৰ অ, বিয়া সবাহ বা অনুষ্ঠান আৰু হোটেলতো মানে কি, বহু খাদ্য অপচয় হয়। এয়া, কিন্তু আচলতে, তেনেকুৱা কৰিব নালাগে।
উম, উম, হয়, হয়।
সেয়ে, মানে কি আ, আমি মানে, এনেকে খাব লাগে মানে, যিমান মানে, আমি খাব পাৰোঁ, সিমানে আচলত ল'ব লাগে। বাকী থাকিলে সংৰক্ষন কৰিব লাগে, বা দুখীয়া লোকক দিব লাগে, যি সকলে আহ, দিনটোত এবেলাও ভালদৰে খাব নাপায়। সেইকাৰণে মানে কি খাদ্য অপচয় কৰিলে কেৱল খাদ্যয়েই নষ্ট নহয়, কৃষকৰ কষ্ট কষ্ট পানী, মাটি, বিদ্যুৎ আৰু সময়ো অপচয় হয়। গতিকে আমি খাদ্য অপচয় কৰিব নালাগে।
হয়, হয়, আৰু তোমাৰ মানে দৈনন্দিন জীৱনত মানে এজন মানুহে দুই বা তিনি লিটাৰ পানী খাব লাগে।
হয়।
কিন্তু গৰম বতৰ বা অধিক পৰিশ্ৰম কৰি ইয়াতকৈ বেছি পানীৰ প্ৰয়োজন হ'ব পাৰে, আৰু মানে পানি অবিহনে মানে আমাৰ জীৱনতটো অসম্ভৱ মানে। অ', তোমাৰ খাদ্য নহ'লেও পাৰি, কিন্তু পানী নোহোৱাকে তুমি, তুমি জীয়াই থাকিব নোৱাৰা, বা শৰীৰৰ প্ৰায় সাথী শতাংশ মানে পানীৰে গঠিঠ তোমাৰ। অ', আৰু মানে পানীয়ে মানে শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে। খাদ্য হজম কৰে, আৰু মানে অভদ্ৰ, মানে যিইখন অলাগতিয়াল মানে অভদ্ৰ বা উলিয়াই দিয়ে আৰু।
হয়, হয়।
আৰু মানে এটা, শৰীৰ দুৰ্বল হ, মানে আপুষ্টিৰ লক্ষণ বোৰ মানে কেনেকুৱা ধৰণৰ জানা নে, মানে শৰীৰ দুৰ্বল হোৱা, ওজন কমি যোৱা, অ', আৰু উগ্ৰ হোৱা, আৰু বা শিশুৰ বৃদ্ধি বাধাগ্ৰস্ত হোৱা।
হয়। আমাৰ মানে কি শিশুসকলকো আমাৰ খাদ্যভাস সৰুৰে পৰাই ভালদৰে তাৰমানে ভাল কৰি তোলাটো খুবেই জৰুৰী হয়, কাৰ মানে কি যদি সৰুৰে পৰা স্বাস্থ্যকৰ খাদ্যয় খোৱাৰ অভ্য়াস কৰী উঠে, তেন্তে ভৱিষ্যত তেওঁ, তেওঁলোক সুস্থ থা কিব, আহ, কেৱল খাদ্যই নহয়, নীয়মিয়া ব্যয়ায়াম বা টোপনি আৰু বিশুদ্ধ পানীও সুস্বাস্থ্যয়ৰ বাবে সমানেই প্ৰয়োজনীয়, গতিকে আমাৰ শিশু সকলক এতিয়াৰে পৰাই মানে কি
ভালকৈ খাদ্য খোৱাৰ অভ্যাস কৰিব লাগে।
উম, উম।
তেতিয়া ভৱিষ্যতৰ কাৰণে তেওঁওলোকৰ ভাল হয়।
অ', হয়, হয়, দে বন্ধু, তোমাৰ পৰা মই বহুতখিনি কথা শিকিলোঁ। অ', আৰু, আৰু পিছত মানে নেক্সট এটা তেতিয়া আমি আলোচনা কৰিম, এ আজিলৈ এৰিছোঁ। আৰু খাদ্য অপচয় কৰিব নালাগে, সেইটো সকলোৱে জানিব লাগে। অ', ঠিকে আছে, ধন্যবাদ।
ধন্যবাদ।